হেল্ল'।
অঁ', -হেল্ল'।
অ' আৱাজ আহিছে।
কোৱা চোন?
ভ্ৰমণ মানুহৰ জীৱনৰ এটা এটি গুৰুত্বপূৰ্ণ অংশ।
অঁ'।
ভ্ৰমণ মানে হ'ল নিজৰ ঘৰৰ বাহিৰে নতুন-নতুন থানত যায়, - নতুন পৰিৱেশ, নতুন মানুহ, নতুন সাংস্কৃতি, আৰু নতুন অভিজ্ঞতা অৰ্জন কৰা। ভ্ৰমণৰ জৰিয়তে আমি পৃথিৱীৰ বিভিন্ন জাগাৰ সৌন্দৰ্য দেখিবলৈ পাৰোঁ। আৰু জীৱনৰ অনেক নতুন কথা শিকিব পাৰোঁ।
হয়, শিকিব পাৰো।
হুম-হুম।
আৰু মনটো ভালে থাকে। সুষ্ট থাকে। ঘূৰা ভ্ৰমণ কৰিলে।
অঁ', এতিয়া দিনত, এত এতিয়া দিনততো মানুহ আ মাত্ৰ কাজ আৰু পঢ়া লিখাৰ মাজতে ব্যস্ত থাকে এই ব্যস্ততাৰ পৰা অলপ সময় ওলায় ভ্ৰমণক ভ্ৰমণ কৰিলে মন ভাল লাগে মানসিক চাপ কম হয় আৰু নতুন উৎসাহো পায়
স্কুল কলেজ গৰমৰ বন্ধত পঢ়ে সি পঢ়া কাৰণে আহ ভ্ৰমণ কৰে যে।
অঁ! ভ্ৰমণ অনেক ধৰণ আছে কিছু মানুহ পাহাৰ ভাল পায়, কিছু মানুহ নদী নদী আৰু সমুদ্ৰ ভাল পায় আৰু কিছু মানুহে ঐতিহাসিক ঐতিহাসিক ফন বা ধাৰ্মিক স্থান ভিজিট কৰি ভাল পায়।
তেনেকুৱা ভাল পায় মানে বহুত বিভাগ আছে ধৰ্মীয়মূলক আছে ভ্ৰমণ। চিংগেল ভ্ৰমণ আছে যি অক অকলে যোৱা, গ্ৰুপলৈ যোৱা। দুইজন লৈ যাব পাৰি বিভিন্ন ধৰণৰ ক'ব গ'লে।
উম!
সাগৰত কিছুমান ভাল পায়।
অঁ! প্ৰত্যেক থানত নিজৰ এটা-এটা বিশ্বাসতা আছে। যেতিয়া আমি নতুন থানত যাওঁ তেতিয়া ঐ থানত খাদ্য, পোছাক, ভাষা, সাংস্কৃতি আৰু জীৱন ধাৰণ বিষয়ে জানিব পাৰোঁ। এই অভিজ্ঞতা আমাকো জ্ঞান বঢ়ায় আৰু আমাকো চিন্তা, ভাৱনা আৰু বিস্ফৃত কৰে।
হয়। ভাল লাগে তেনেকোৱা অঁ! ভ্ৰমণ কৰিব পাৰিলে নদী নদীত আৰু গৰমত গা ধুব পাৰি।
হুম-হুম!
প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব পাৰি। দাৰ্জিলিং
উম! বাহিৰত যায় ভ্ৰমণ কৰিলে ভাল লাগে।
হয়, শ্বিলং এইবিলাক।
উম!
অঁ!
ভ্ৰমণৰ সময়ত পৰিৱেশৰ পৰা অঁ প্ৰতি ৰাখা খুব দৰকাৰ। য'ত-তত প্লাষ্টিক পেলাই দিয়া, নদী বা পাহাৰ নোংৰা কৰা আৰু গাছ কাটাই এটা ভাল অভ্যাস নহয়।
নহয় নহ ভালে। অভ্যাস নহয়। আজিকালি পৰিৱেশটো হয়।
পৰিষ্কাৰ ৰাখাটো
পৰিৱেশৰ কাৰ পৰিৱেশটো আমিয়েই হাত দুখীটো আমিয়েই। লেতেৰা কৰাটো মানুহ জাতিটোয়েই।
তেতিয়াহ'লে আমাৰেই ভাল লাগিব, চবৰে ভাল লাগিব, চবে ভাল থাকিব।
অঁ! ঘৰ আদি কৰি মানুহৰ পৰিষ্কাৰ ৰাখে কিন্তু বাহিৰত গ'লে প্লাষ্টিক কিবা-কিবি এইটো কাৰণে গৰম হয়।
এইটো কাৰণে ভ্ৰমণ সময়ত চবেই পৰিষ্কাৰ-পৰিচ্ছন্ন ৰাখিব লাগে।
কি? হয়। গছ-গছনি কাটি ঘৰ বনাই।
উম!
গাড়ী, মটৰ প্ৰদূষণ হয়, সেনেকুৱাও হয়। আৰু ভ্ৰমণ কৰিলে ট্ৰেইনেৰে ভাল লাগে।
অ এতিয়াতো ভ্ৰমণতো বহুত আছে ট্ৰেন বাছ আছে বাছ গাড়ী আছে।
সেনেকুৱা।
ভ্ৰমণৰ মাধ্যমে আমি নতুন বন্ধু বনাব পাৰো। বিভিন্ন জেগাৰ মানুহৰ লগত কথা পাতি কৰিলে। তাহাঁতৰ জীৱন ধৰণ সাংস্কৃতিক ভাৱনা বিষয়ে জানিব পাৰো।
হয়।
এতিয়া যুগত ফটো আৰু ভিডিঅ' দেখা যায় কিন্তু নিজৰ চকুৰে দেখা
দেখাটো সেইটো বহুত বেলেগ অনুভৱটো সেই টো ক'ব নোৱাৰা, টিভিত ভিডিঅ' দেখাটো বেলেগ।
নিজৰ চকুৰে প্ৰাকৃতিক সৌন্দৰ্য দেখা বা সেই শুনা ঠাণ্ডা অঁ ঠাণ্ডা বতাহ অঁ। এই চব অনুভৱ মনত দিৰ্গন থাকে যাই।
এনেকুৱা বহুত ভাল লাগে আৰু। সেনেকুৱা
পৰিবাৰৰ কৰিলে ভ্ৰমণ কৰিলে সুবিধা আৰু বেছি হয়। চবেই একেলগতে সময় কটাব পাৰে। আনন্দ আনন্দ ভাগ কৰি ল'ব পাৰে আৰু ভাল স্মৃতি তৰে তৈৰি হয়। বন্ধুৰ লগত ভ্ৰমণ কৰিলেও আনন্দ লাগে কাৰণ সবাই মি মিলে হাঁহি ধোলা খেলা ধূলা আৰু নতুন নতুন থান ঘূৰা ফুৰা উপভাস কৰা যায় উম
ঠিক কথা কৈছে। আৰু আ যাব লাগে। আমি প্ৰতি বছৰে যাওঁ ভ্ৰমণত।
ভালেই যাবই লাগে অঁ। ভ্ৰমণটো কেৱল আনন্দৰ বাবে নহয় শিক্ষাৰ বাবেও খুব গুৰুত্বপূৰ্ণ। ছাত্ৰ ছাত্ৰী যদি ঐতিহাসিক থান মিউজিয়াম চে চায়েঞ্চ চেণ্টাৰ। প্ৰসিদ্ধ জেগাৰ ভিজিট কৰে। বৈ পঢ়াৰ লগতে বস্তাৱ জ্ঞানো আৰ্জন কৰে।
হয়
এই ধৰণৰ শিক্ষা দীৰ্ঘদিন মানত থাকি যায় আৰু পঢ়াৰ প্ৰতি আগ্ৰহ বঢ়ায়।
উম হুম পঢ়াৰ প্ৰতি আগ্ৰহ হয়।
উম ভ্ৰমণৰ সময়ত নিৰাপত্তাও খুব গুৰুত্বপূৰ্ণ নিজৰ জিনিজ পত্ৰা ভালদৰে ৰাখিব লাগে এজন মানুহৰ ওপৰ আধা বিশ্বাস কৰিব নোৱাৰে ট্ৰেফিক নিয়ম মানি চলিব লাগে।
উম নিয়ম মানি চলিব লাগে
ফোনটো লগত ৰাখিব লাগে যদি আমি সতৰ্ক থাকো তেৱে ভ্ৰমণ আৰু আনন্দময় হয়।
হয় আনন্দময় হয় আৰু মানুহৰ এটা আচৰিত ধৰণৰ জ্ঞান হয়।
অঁ
আৰু এইটো আজিৰ নহয় ভ্ৰমণটো। বহুত প, আগৰ পৰাই মানুহে ভ্ৰমণ কৰা হৈছে।
অ', এতিয়া আমাৰ দেশতো অনেক সুন্দৰ ভ্ৰমণ থানো আছে পাহাৰ নদী বন, টি গাৰ্ডেন ঐতিহাসিক মন্দিৰ, পাৰ্ক আৰু অনেক প্ৰাকৃতিক সৌন্দৰ্য মানুহক আকৰ্ষণ কৰে।
হয়। আৰু ভ্ৰমণ বেয়া-বেয়া পোৱা মানুহ এই পৃথিৱীত নাই চাগে। তেনেকুৱা মই ভাবো। হয়, চবেই ভাল পায়। এনেকুৱা।
এই জেগাবোৰ ভিজিট কৰিলে দেশৰ ঐত্য আৰু প্ৰাকৃতিক সম্পদ বিষয়ে ভাল ধৰণা পায়। নিজৰ ৰাজ্যৰ সুন্দৰ থান ভিজিট কৰিলেও আমাকৰ নিজৰ মাটি আৰু সাংস্কৃতিৰ প্ৰতি ভাল পুুৱাৰো বাঢ়ে।
বাঢ়ি যায় হয়।
উম।
আৰু ভ্ৰমণ কৰিব লাগে মানুহৰ ভাল। জ্ঞান হয়। আৰু আজিকালি চিংগেল ৰাইডাৰ বুলি কয়। তেনেকে বহুত আজিকালি নৱপ্ৰজন্মই ওলাইছে।
উম, ভ্ৰমণ কৰি ঘূৰি আহি আমি নতুন অভিজ্ঞতা আৰু স্মৃতিৰ লগত আনি আৰু ফটো তোলা, ডায়েৰী লিখোঁ নিজৰ অভিজ্ঞতা বন্ধু আৰু পৰিবাৰৰ লগত কৰি লওঁ।
ফটো উঠো, ডায়েৰী লিখোঁ হয়।
ভ্ৰমণ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশটো হৈ যায়, ইয়াক আমাকৰ মনকৰ ক্লান্তিটোৰ কৰে জ্ঞান বাঢ়াই, নতুন অভিষত দে নতুন পৰিৱেশৰ লগত মিলাই
হয়।
নতুন মানুহ
আৰু ভ্ৰমণৰ ওপৰত বহুতো কিতাপ লিখিছে, আমি স্কুলতো পঢ়িবলৈ পাওঁ, বৰ্ণনা ৰচনা লিখিব ভ্ৰমণৰ ওপৰত।
তাই এইটোৰ কাৰণে যেতিয়া সময় পালে ভ্ৰমণ কৰিব ওলাব লাগে।
ওলাব লাগে। এনেকুৱা।
ভ্ৰমণৰ মাধ্যমে আমি কেৱল নতুন থান দেখোঁ নহয় নিজকেও নতুনভাৱে চিনি পাওঁ। জীৱনত যিমান বেছি ভাল অভিজ্ঞতা আৰ্জন কৰিম, ইমান বেছি আমাকৰ জীৱন ৰংগীন সমৃদ্ধ এ আৰু অৰ্থপূৰ্ণ হ'ব।
হয়। ভাল।
উম, যিমান পাৰে পৰিবাৰৰ লগত ফ্ৰেণ্ডছৰ লগত বা অকলে ভ্ৰমণ কৰিব লাগে যেতিয়া টাইম পোৱা যায়।
অকলে মানুহে যিটো ভাল পায় কিছুমাননে অকলে ভাল পায় কিছু কিছুমানে ফেমিলি কিছুমানে বন্ধুবৰ্গৰ লগত।
উম এতিয়া মা এতিয়া যুগতো মানুহ খালী পঢ়া লিখা কাম ইহঁতৰ বিষ ব্যস্তই থাকে ভ্ৰমণে
হয়। হয় আজিকালি তথাপিও আজিকালি যায়। যোনে যাব পাৰে পইচা পাতি পাতি মিলিলে সময় মিলিলে
অ সেইটো কাৰণে সময় অলপ মিলাই ভ্ৰমণ কৰিলে মনটোও ভাল লাগে। মানসিক চাপ কম হয় নতুন উৎসাহ পায়।
হয় হয় চিন্তা আদি দূৰ হয়।
উম উম এইটো ভ্ৰমণৰ মাধ্যমে নতুন বন্ধু বনাব পাৰো তাৰপিছত নুতুন জেগা দেখিব পাৰোঁ।
হয়।
সিহঁতৰ পোচাক খোৱা দোৱা চব বেলেগ বেলেগ। গম পোৱা যায়।
হয়, হয়, হয়। তাতে আৰু থকা থকা থকা খোৱা।
উম, উম।
বেলেগ বেলেগ।
কেনেকুৱা আৰু ভ্ৰমণৰ এইবিলাকে
ভ্ৰমণটো মানুহে বেছি পাহাৰ নদী চবৰে বেলেগ বেলেগে ভাল পায়। প্ৰাকৃতিক সৌন্দৰ্য মানুচ মানুহক আকৰ্ষণ কৰে।
আকৰ্ষণ কৰে। আৰু ভাল। ভ্ৰমন কৰিব লাগে।
অঁ যেতিয়া টাইম পোৱা তেতিয়াই ভ্ৰমণটো কৰিব লাগে।
হয়। কৰিব লাগে। আৰু